হেল্ল'
কি কৰিছা?
সে নকবা আৰু এই গেম খেলি পেলাই শুব ওলাইছোঁ। হেল্ল'
অ বোলোঁ হয় নেকি?
অ তুমি কি কৰি আছা?
বহু তোমাৰ এয়াই আৰু তোমাৰ মাততো হয় মানে লাহে লাহে শুনিছোঁ অকন জোৰছে কোৱাচোন।
অ নহয় মানে ৰাতি হৈছেতো সেইটো কাৰণে মানে ইমান ভালকে ক'ব পৰা নাছিলোঁ আৰু নে নেটৱৰ্ক প্ৰব্ললেম চলি আছে আমাৰ এইফালে।
অ অ তেনে ঠিকেই আছে।
এতিয়া তুমি জানাই ন আমাৰ এইফালে টাৱাৰ চাৱাৰ একো নাই।
অ। গম পাইছোঁ দিয়া তোমাৰ কি চিম আছিলে তোমাৰ?
মই এতিয়া ভুধা আছিলে ভুধা পা এয়াৰটেল কৰোঁতে অকণমান অকণমান পাইছোঁ।
অ ভুদা বিলাক সলাই সলাই ইণ্টেলিজেণ্ট বনাই বস্তুবিলাক লৈ ল'বা বুইছা।
নক'বা আৰু এতিয়া আজি আজিকালি ভিতৰত আকৌ চলাও লগাম।
অ বা বঢ়িয়া। ভালে কৰিছা দিয়া চা চৰকাৰৰ ফালৰ পৰা পোৱা চাবচিডিটো পাইছা নে নাই।
নাই নাই আমি ধনী মানুহ যে সেইকাৰণে দাইক দুই লাখ দিয়ে লগাম বুলি আহিছোঁ
হয় নেকি তেনেকেতো এনে একো বিজ্ঞাপন নাই মই জনামতে তোমাৰ ধৰা চৰকাৰ আণ্ডাৰতো লগোৱাটো এইটোৱে লগাব লাগিব তেওঁটো চলি আছে।
অ নাজানোঁ আৰু এনেই আমাৰ আমাস কাৰণে অকণমান মানে চাবচিডিটো বন্ধ কৰিছে বুলি শুনিছোঁ।
যদি দিছে তেনে সেইটো দেউতাই গম পাব মইতো গম নাপাওঁ ন।
অ তোমাৰ আৰু এইবিলাকৰ কি কথা আছে?
তাকেইতো এনেই ভাত পানী কি খালা নাই?
ভাত পানী মই খালোঁ আৰু বেছি সময় হোৱা নাই। এ খাই কৰি বহি আছোঁ তুমি খালা?
এ নকবা মাই নিদিলে বুইছা।
কিয়?
ৰাতিপুৱাই ওলাই গ'লো ৰাতিপুৱা নাহিলোঁ নাহিলোঁ নাহিলোঁ নাহিলোঁ দুপৰীয়া আহিলোঁ দুপৰীয়া মায়ে বাট কেই বনাই থওঁতে নাখাই পেলাই আকৌ উভতি গ'লো লগৰকেইটাই মাতিছিলে।
এই গৈ গৈ পেলাই আৰু তাতে এনেকে কথা -বতৰা পাতি পাতি সন্ধিয়াই হ'ল আৰু সন্ধিয়া হ'লেও আৰু আহি পালোঁ চব মানুহ শুই থাকিল মোক বাহিৰত থৈ আহিছে বুইছা। আকৌ আকৌ মাতি মাতি মা মাতি মাতি ভিতৰত সোমাব দিছে এইমাত্ৰ সোমাই
ঠিকে আছে দিয়া ইমান দেৰিলৈকে নাথাকিবা আকৌ বাহিৰত।
নাই, নাই। মইতো এনেই নাথাকোঁৱে বুজিছা। মানে, মোৰ আজিকালি কি ক'ম আৰু! দিনকাল বৰ বেয়া বুজিছা।
ইমান দেৰিলৈকে বাহিৰত থাকিলে, কেনেকে হ'ব? কাৰণ, মাহঁতো চিন্তা কৰি থাকে। সেইটো কাৰণে, চাগে তোমাৰ ওপৰত খং উঠি গৈছে। এই কাৰণে আৰু মা হঁতেও ধৰ, সোমাব দিয়া নাই আৰু ঘৰত।
নাই, আমাৰ হেৰি ন', এতিয়া এই, ডেকা পোৱালি দি আছোঁ। এনেই কামত যাবই লাগিব, উপায়টো নাই ন'।
যে ক'ত গৈছোঁ কি কৰিছোঁ এক একেবাৰে কৈয়তো থাকিব নোৱাৰোঁ ন।
উম।
সেয়াা এনেবা বাহিৰে এনেই খবৰ খাতিবিলাক তোমাৰ?
মোৰ খবৰ- খাতি ভালেই দিয়া। তোমাৰ কোৱাচোন?
অ'! আই, মোৰ নুসুধিবা, ঐ বুইছা। জীৱনটো গোটেইটো মোৰ বেয়া! বেয়াই হৈ হৈ গৈ আছে।
একো নাই, চব ঠিক হ'ব বাৰু সেইবিলাক। তোমাৰ এনেই, এতিয়া কাম- চাম কিবা সোমাইছে নে, পঢ়ি আছা?
অ'! মই পাইছোঁ বাৰু ইয়াতে, অইলত।
হয় নকি?
উম! অইলত চাকৰি এটা পাইছোঁ।
অ'! কেতিয়া পৰা? গৈছা নে, নে যাবাহে?
যাম, যাম। তাত বন- চন কাটিব লাগে।
অইলত বন?
উম! নাই, অইলৰ মানে, চব বাউণ্ডৰীটো বন- চন গজে ত'।
অ'!
কাটিলে, মাহে তিন লাখকে দিয়ে।
বৰ ধুনীয়া এটা চাকৰি পাইছা দিয়া! কৰি থাকা, কৰি থাকা।
তাকেইতো, এতিয়া এৰিব মন যোৱা নাই আকৌ পাই।
এদিনত চাগে দুবিঘা মান বন কাটিবই লাগে?
উম! নক'বা বুজিছা, ট্ৰেক্টৰলৈ কাটো বুলিহে, নহ'লে ইমান সময়, হাতেৰে কটা হয়তো, হাতটো থাকি গ'লেই তাতে।
কেচি- চেচি লৈ ল'বা?
লৈছো, লৈছো। গোটেইখিনি কেচি দি একে, তলে -ওপৰে চাফা কৰি দিওঁ।
সেইটোৱে! সেনেকে কাটি থাকিবা। নহ'লে আকৌ, পিছত অসুবিধা হ'ব নহয়। আগৰ পিছত, বান্ধি থ'ব পৰা হ'ব নহ'লে।
উম! আৰু দুমাহৰ পিছত, প্ৰমোচন দিয়াৰ কথা কৈছে, সেইটো কাৰণেও ভাল লাগিছে মনটো।
অ'! দিয়া, কৰি থাকা, কৰি থাকা। কাম কিবা এটা এটা কৰি থাকিব লাগে। নহ'লে আৰু আজিকালি পইচাই সকলো দিয়াচোন। হয় নে নহয়?
একদম, একদম, একদম, নিশ্চয়। এইটো বহুত ডাঙৰ কথা কৈ দিলা।
অ'! বাকী, খেতি -চেতি এবাৰ, তোমালোকৰ কৰা নাই নেকি?
অ'! কৰিছে। আমাৰ সৰিয়হ ফুল কৰিছিলে। তাৰপিছত আমাৰ লাই এ, ধানৰ মানে, এইবাৰ কি কৰিছোঁ! ধানৰ ইমান এটা কৰিব নহ'ল। এই, দেখিছাই দেখোন আমাৰ বে যে, চাইডে বৰষুণে দিয়া নাই বুলি।
সেইটোতো হয় বাৰু। বৰষুণৰ পৰিমণ বহুত! এ, বহুত খিনিয়ে কমেই। মানে, এই দুদিন মান যি দিলে, ছাগলী খেদা বৰষুণ। পানীয়ে নহ'ল, পথাৰত ন'?
সেইটোতো, এতিয়া আকৌ, কিন্তু এটা কথা, টাউনৰ ফালে কিন্তু, সৰ- সৰাই দি থাকে। আমাৰ এইফালেহে, অলপ আও
টাউনত? হয়!
হা, কি কৈছা? তোমাৰ মাতটো অহা নাই।
অ'! টাউনত বোলো বৰ কিয় লাগে ন'? কাৰণ, তাত বানপানী অহাৰ পৰাই আমাৰ ইয়াত, পথাৰত দিব লাগে, যাতে পথাৰত পানী হ'ব। আৰু ইয়াতে, আমাৰ পথাৰত পানী হ'লে, বহুত মানুহ ধৰা, চাবলৈ আহে। তাৰওপৰি ধৰা তোমাৰ বৰশী টোপৰা মানুহ বহুত আহে। আবেলি পৰত গৈয়ো ভাল লাগে দিয়াচোন।
উম উম সেইটো হয় বাৰু।
আগতে, পানী হ'লে একেবাৰে, ৰাস্তাই -চস্তাই উঠি যায়। কি ধুনীয়া লাগে! মানুহ বোৰে গাড়ী- চা়ড়ী ধুবলৈও আহে, খোজ খোজ কাঢ়িব আহে। এইবাৰ, এতিয়া সেইবিলাক দিন নাই আও।
সেইটেতো এতিয়া আৰু কি হৈছে
আৰু এইবাৰতো শুনিছোঁ বোলে, এইবাৰ আমাৰ যোনটো মানে এটা ডাৱৰ উঠিছিলে বোলে বৰষুণ দিয়া সেই ডাঁৰটো নোহোৱা হৈ গ'ল বোলে ঘপককে। সেইকাৰণেও বৰষুণৰ কাৰণে পানী বহুত নাটনি হৈছে। মুম্বাইৰ চাইডে বোলে পানীয়ে নহোৱা হ'ল।
কি হ'ব বা কি হবলৈ গৈছে চৌ এতিয়া একো খেতি-বাতি কৰিব নোৱাৰিব মানুহ, চব মানুহ এতিয়া বিপদহে হৈছিল আৰু।
আকৌ মুম্বাই চাইডে কেছটো শুনিছে নাই?
নাই শুনা নহয়?
মুম্বাইৰ ছাইডে খাবলৈ পানী নাই।
অ।
ডাঙৰ-ডাঙৰ ফিল্ম ষ্টাৰ কিবা-কিবি এইবিলাক টুইট-চুইট কৰি পেলাই গৈ আছে এইফালে পানী নাটনি হৈছে কিবা - কিবি।
অ ময়ো এইটো পাইছিলো অ মাজতে পাইছিলো তো, আহ যোৱাকালি নে
উম
পানীটো মই জনামতে ইথেনেলৰ কাৰণে হৈ আছে নেকি সিফালে?
ইথানেলটো এতিয়া থোৱা একলিত এক লিটাৰ ইথানেল বনাবলৈ ঊনৈ - ঊনৈছ লিটাৰ পানী লাগে।
অ।
তে, ত ঊনৈছ লিটাৰ পানী মানে ঊনৈছ লিটাৰ নহয়, ওৱান নাইন ডাবল জিৰ'।
বহুত লিটাৰ লাগে তাকে শুনিছো মই।
তাকে ইমানখিনি পানী লৈ পেলাই যদি হেৰি কৰে, পিছত এতিয়া আমাৰ এনেকুৱা হৈছে আমি ভাবিছিলোঁ যে পেট্ৰলৰ-পেট্ৰলটো সলনি কৰি ইথানল চলাম বুলি। কিন্তু এতিয়া এনেকুৱা হৈছে যে, পেট্ৰল ঠাইত আমি পানী বেলেগৰ পৰা কিনিবলগীয়া নহ'লে হল।
সেইটোহে হ'ব যেন লাগিছে মোৰো। অ মানত যিটো এতিয়া বেয়া কৰিছে কিন্তু দেই তেনেকুৱা কৰি পেলাই পানী দেখোন এতিয়া নোহোৱা যদি হৈ যায়, কেনেকে চলিব মানুহ ভাই? এনেই আমাৰ খোৱা মানে তিনি পাৰ্চেন্ট, তিনি পাৰ্চেন্টৰ পৰা যদি আমাৰ নোহোৱাই হৈ যায় বোলে ইথেনল বনাইছে, মহাসাগৰৰ পানী দি বনাই
নাই খাৰ খাৰুৱা পানদি নবনাই।
অলপ কথাটো কৈছো, সেইবিলাক পানী দি বোলে বনি যায় বা এনেকুৱা নতুন নতুন বিজ্ঞা কোন ধৰা আধুনিক কাম কৰিব যাতে বনাইছে তা সাগৰৰ পানী দি বনাই, সেইবিলাক কৰিলে শুনিবলে ভাল এতিয়া তিনি পাৰ্চেণ্ট পানীটো যদি ইথানেল বনাওতে গুচি যায়
তাকেতো, তাকেতো। এতিয়া য'ত- ত'ত প্ৰটেছ চলিছে বাৰু এতিয়া গুজৰাট-চুজৰাটতো শুনিছিলোএ কালি আজি ৰাতিপুৱা আকৌ চাইছোঁ হেৰিত আমাৰ অসম হেৰিটো গৈছে তেজপুৰ, গুৱাহাটীতো গৈছে বুলি শুনিছোঁ।
কৰিব লাগেও এইটো যে আমিও, আমি এইবিলাকত যু দান দিব লাগিছিল নেকি, কাৰণ আমিতো এতিয়া ধৰা এইবিলাক চবৰ ওপৰতে মাত উঠাব লাগিবতো, আমি জনসাধাৰণ হয় আমাৰ হাতত বহুত শক্তি আছে এইবিলাকৰ কাৰণে, যদি আমি যদি এইবিলাক যেতিয়া প্ৰটেষ্ট কৰা হয় এইবিলাক সলনি কৰিবই লাগিব।
আমাৰ এতিয়া। আমাৰ এতিয়া এতিয়া চাবলৈ গলে তোমাৰ আমাৰ যদি ভাৰতৰ গাড়ী বিলাক চাই এতিয়া ভাৰতৰ আশী, তোন গাড়ীবিলাক হেৰিয়ে এই আগৰে, যোনবিলাক দুহেজাৰ ওঠৰ চনৰ পোন্ধৰ চনৰ, তাৰপিছত এতিয়া যোনবিলাক ওলাইছে আৰু বেটেৰী দশ হ টেন পাৰ্চেণ্টৰ বেট্ৰি আছে আৰু টেন পাৰ্চেণ্টমান ধ'ৰ, ডিজেল-চিজেল কিবা তেনেকুৱা বুলিয়ে ধৰিছোঁ। কিন্তু যিয়ে নহওক ন, মেইন গাড়ীটো পেট্ৰলে আছে বাইকৰ পৰা লৈ স্কুটিৰ পৰা লৈ এভৰিথিং।
সেইটোৱেইটো।
ত' তেনেকুৱা হ'লেতো বহুত প্ৰব্লেম হ'ব।
সেইটোতো প্ৰব্লেম হবলে বাকী নাই আৰু বহুত
হয় হয় দেই।
হৈ গৈয়ে আছে, মানুহৰ দৈনন্দিন জীৱনত যেতিয়া যি নিচিনা মানে বিপদত আগবাঢ়ি আহিছে। ছে নহয় মানে ধৰা তোমাৰ একোফালে আমাৰ ৰাস্তা নোহোৱা হৈ যাব এতিয়া। পানীত হাঁহ নচৰা হৈছে এনেকুৱা অৱস্থা হৈছে আমাৰ।
আকৌ এটা উৰা বাতৰিও আহিছিলে মাজতে এই যে এটা যে পঢ়া কাৰণে যে, প্ৰটেষ্ট কৰি আছিলে।
মই এইটো বাৰু শুনা নাই দেই এতিয়ালৈকে।
অহ এই নিটৰ পেপাৰ লিক হোৱাৰ কাৰণে।
অ অ এইটো কিবা টেলি টেলিগ্ৰাম কিবা বন্ধ কৰিছিল নেকি।
অ টেলিগ্ৰাম বন্ধ কৰিছে সেইটোতটো এনেই কৰিলে বাৰু টেলিগ্ৰামটো বন্ধ সেইটো একো দৰকাৰ,
তাকেইেতো এইটোয়ো তো ময়ো তাকে ভাবিছো সেইটোতো একো লগত লিংকে নাই।
পোৱালী বিলাকৰ মূৰত ৰবৰ মাৰি যাবও নিদিয়ে।
তাতো কোনোবা নকল নিব নে কি যে মোৰ।
আৰু তাৰ উপৰেঞ্চে, আৰু তাৰ ওপৰি যে বেন কৰিছে কি টেলিগ্ৰাম এতিয়া টেলিগ্ৰাম কি দৰকাৰ।
টেলি এতিয়া আকৌ ওলাইছে বোলে টেলিগ্ৰাম তোমাৰ ধৰা হেৰি। সেই কাৰণ ব্ৰেণ্ড কৰিছে এইটো কি কয় এ পাইৰেচি, সেইকাৰণে যোনবিলাক মুভি বিলাক ধৰা চুৰি কৰি পেলাই তাত বেচে ন,
অ নাই নাই প্ৰথমটো, সেইটোতো সেইটোতো এই বেকআপ প্লেন টাইপৰ হে বস্তুতটো এতিয়া চোৱা প্ৰথম ডাইৰেক্ট, কৰিছিলে ন যে যোনবাক হেৰি হৈছে সেইবিলাকটইটাৰ কাৰণে হৈছে ডাইৰেক্টৈছিল ডাইৰেক্ট কৰোৱাৰ পিছ যেতিয়া মানুহে প্ৰশ্ন উথালে যে এইটো, কি কাৰণত হ'ব পাৰে। সিহঁতে উল্টা পুল্টাই সেইটো কৈ দিলে টেলিগ্ৰাম আছিলে অহ,
অ
অ টুইটাৰ নাই বাৰু টেলিগ্ৰাম আছে এইটো বেয়া কাম কৰিছে আচলতে এইটো একো কৰিব লগা নাই এতিয়া আকৌ ফোন,
সেইটোয়েতো মানে ধৰা কথাটো এনেকুৱা হৈছে বস্তুতটো মানে তাৰ লগত, একো লিংকে নাই হ'লেও মানে সেইটো কথা এনেই মানে এটা উলিয়াই দিছে।
এতিয়া যোনটো নিতৰ বেপাৰৰ কাৰণে যোনটো আন্দোলন দি আছে তাততো আমাৰ ফোনচোন কৰাবোৰো যে।
অ,
চিনি পোৱা এই যে যাৰ নামাজত থ্ৰী থ্ৰী ইডিয়েট খন যে বনাইছিলে।
গম পাইছো।
তেওঁ এতিয়া সেই তাত আহিছে বুলি শুনিছিলোঁ তেওঁ এতিয়া আকৌ মাজতে আকৌ হেৰি। আজি মৰ্ণিঙ আকৌ শুনিছিলোঁ যে। এনেকৈ আমাৰ মন্ত্ৰী এজনে ইস্তিফা দিয়াৰ কথা সেইটো জানো সত্য হয় নে নাই।
জানো আৰু কি নিউজ আজিকালি ধৰিবই নোৱাৰে ইয়াই কাৰণে এনেকুৱা মানে। ধৰা দ ধৰিবই নোৱাৰি যিহেতু সত্য নে অসত্য এ আই, কাৰণে একদম পুৰা এইবিলাক চব ধৰা একদম কিবা কিবি হৈ গৈছিলো আৰু চাব গলে বহুতৰ কাৰণে। ভালো হৈছে এতিয়া এয়াই তো বহুতৰ কাৰণে বিপদো হৈছে।
আকৌ আমাৰ হেৰি তোমাৰ বৰডাৰ আমাৰ যোনটো অৰুণাচলৰ বৰডাৰ।
উম,
সেই বৰ্ডাৰটো ক্ৰছ কৰি পেলাই সিফালৰ চীনৰ মানুহবিলাক
অ এইটো গম পাও বাৰু এইটো কিমান জন আমাৰ যুৱক মৰিছিলে আফোৱা পঞ্চল্লিশ না আঠচল্লিশ জন যুৱক মৰিছিলে গম পাইছিলো।
এতিয়া কিন্তু এইটো ফেক বুলি শুনিছোঁ মই মাজতে এতিয়া হয়নে নাইবা এতিয়া কোনটো সত-
নাই এইটো মই নিউজত নিউজৰ হিচাপে পাইছিলো নেকি নে কি ক'ত পাইছিলো জানো আৰু আজিকালি একো ধৰিব নোৱাৰা দেই। ক'ত কি হৈ থাকে সঠিক কে একো কবই নোৱাৰি তুমি ভাল ভিডিঅ'ত এটাও তুমি ধৰা ধৰিব নোৱাৰা যে এইটো সঁচা নে মিছা এইবিলাক মানে এ কি হৈ গৈছে আৰু দেই দিনক দিনে ভালো হৈ গৈছে এইফালে এফালৰ পৰা এনেকুৱা বেয়া হৈ গৈছে মানে। ই হ'বই হ'ব তাব মানে ঠিক নাই আৰু। বাকী তুমি এতিয়া তুমি এতিয়া নোখোৱা নেকি?
নাই নাই কম আৰু এতিয়া মানে আমাৰ এই ঘৰৰ ওচৰ মানে মানুহ ঘৰৰ এখনকে হুলচটোল হৈ আছে।
অ কিবা হৈছে নেকি?
উম এই তাৰ বাপেক দোকাল আমাৰ এইয়ে পইতা
অ অ ঠিকে আছে দিয়া আৰু ময়ো তাক এ ভাবিছো তোমাক ধৰা মানে মই এইখিনি বস্তু বিলাক চাওঁ আৰু বাকী হেৰি এইটো কি কয় মাহত শুলে নহয় ন
মাহত শুলে মাহত শুলে মাহঁতে ভাত পানী খাই শুলে।
ঠিক আছে।